হেল্ল' অ কি কৰিছা
হ এইটো ৰুমতে আছো আপুনি কি কৰি আছে
অ হ মই আছো অলপ গৰম যে গৰমতে অলপ ফেনৰে বতাহ লৈ আছো আৰু
অ মই ৰৰুমতেে পৰা ৰুমে পৰা গৰম হৈ গল
অ তাকে তাকে কে উম
আজি আমি কিবা ফিটনেছৰ বিষয়ে আলোচনা কৰিম
অ ফিটনেছৰ বিষয়ে কথা পাতিবা নেকি ভাল কথা ভাল কথা ঠিকে আছে। অ আহ বাকী তুমি ভাবা কোৱাচোন বাকী ফিটনেচ এই ফিটনেছে আমাৰ শৰীৰক কেনেকে ধৰে উপকাৰিতা কৰে কেনে কেনেদৰে আমাক শৰীৰত মানে প্ৰভাৱ পেলাই ফিটনেছ কৰিলে
ফিটনেছ মানে এইটো মানে আপুনি সদায় যদি আপুনি কিবা এক্সাৰচাইজ কৰে ত আপোনাৰ বডি ফিট থাকিব
অ আচ্ছা
আপোনাৰ অ আপোনাৰ মেন মেণ্টেল হেল্থ
অ আচ্ছা মানসিক বিকাশো মানে হেৰি মানসিক দিশতো হেৰি হ'ব আৰু
অ হয় এক্সাৰচাইজ মানে অ সদায় কৰা মানে ভাল আপোনাৰ বিভিন্ন ধৰণে
সময় আছে নেকি যে ৰা
অ অ সময় আছে সময় আছে আপুনি ৰা ৰাতি ৰাতিপুৱা কৰিলে আপোনাৰ মনে বেছি ভাল হয় আৰু ন
অ হয় হয় অ সঁচায় সঁচায়
আপোনাৰ মানে বডিটো মানে মানে একটিত থাকে ন ত' ৰাতিপুৱা কৰিলে ভাল আৰু মানে আপোনাৰ
হ
এনে আপুনি এক্সাৰচাইজ কৰে নে নকৰে
মই কৰো মই ফিটনেছ আৰু ব্যায়ামৰ কাৰণে মানে মই ব্যায়াম কৰো ফিটনেছৰ কাৰণে কিন্তু আজিকালি প্ৰায়ে মোৰ কৰাই নহয় আগতে মই কৰিছিলো যিহেতু মই শংকৰদেৱত পঢ়িছিলো তাতে আমাৰ আগতে এটা শাৰীৰিক বুলি এটা হেৰি আছিলে বিষয় আছিলে মানে শাৰীৰিকৰ মানে এটা পুৰা সম্পূৰ্ণ মানে হেৰি থাকে তোমাৰ ক্লাছ থাকে। ত' সেই ক্লছত মানেমাৰ গোটেই এইবাক ব্য্য়ায়াম চয়াম এইবিলাক যি যি ধৰণৰ ব্য্য়ায়াম আছে সবিলাক চব শিকাইছিলে এইবোৰ আগ মই অ বিদ্যালয়ত পঢ়ি থাকোতে মানে বহুত খিনি কৰিছিলো এতিয়া কলেজত অহাৰ পিছত তেনেকে মোৰ কৰা হোৱা নাই তুমি এতিয়াও কৰা নেকি।
অ মই কৰো মই মই ৰাতিপুৱাই মানে কৰো মানে। মানে ভাল লাগে আৰু মানে। ব্যায়াম কৰা। মানে শৰিৰৰ কাৰণে মানে ভাল। আপোনাৰ বেমাৰ আজাৰ মানে। বেমাৰ আ যেন আপোনাৰ নাথাকিব
হয় হয় ঠিক কৈছা
আপুনি যদি সদায় যদি ব্যায়াম ব্যায়াম যদি সদায় কৰে আপুনি ত আপোনাৰ গাত মানে বেমাৰ আজাৰ মানে নাথাকেই।
অ হয় আৰু আৰু অ
হাডি যে হাডি
অ
মজবুত হ'ব আপোনাৰ ব্লাড চাৰ্কুলাৰ এইটো মানে, কিবা একটিপ থাকিব আৰু মানে ন বেম আজাৰ মানে নাথাকিব আপোনাৰ
অ এনে মানে আকৌ মানসিক দিশতো ভাল মানে, তোমাৰ মানসিক আহ দিশতো বহুত মানে হেৰি কৰে, যেনেক মেণ্টেল হেল বিলাক ভাল থাকিব চাগে। মেণ্টেল হেল ভাল থাকিব এইবোৰ অ। বাকী অ
পঢ়াতে আপুনি মানে ফকাচ মানে আনিব পাৰিব আপুনি।
অ।
এক্সাৰাইজ কৰাটো ৰেগুলাৰ এক্সাৰাইজ মানে কৰাটো নহয় ভাল মান একটিটি থাক ক ন মানে বডিটো মানে
অ। অ। এনেই কি কয় আহ, আজিকালি যিহেতু মানুহৰ খানা পিনাও ইমান এটা ভাল নাথাকে এইটো ভাবো, যদি শৰীৰত ব্যায়াম কৰা যায় এই ব্যায়ামে মানুহৰ ষ্ট্ৰেছ টো দূৰ কৰে বুলি মই ভাবো।
চাওক চাওক চাওক আপুনি যে এতিয়া ক'লে খানা ল কলে যে তাক মই এটা কথা কম আপোনাক আপুনি যিমানে আপুনি ব্যায়াম কৰক যদি আপোনাৰ খানা যদি ঠিক নহয় ন ত' আপোনাৰ মানে বডীটো মানে ফিট নহ'ব আপোনাৰ মানে ফিট না থাকিবই আপুনি যদি আপোনাৰ খানাটোই যদি আপুনি খান মিনটোটো মানে খানা খানাটো যদি আপুনি ভালকে খায়, আৰু এক্সাৰচাইজ যদি কৰে। তেতিয়াই মানে আপোনাৰ, বডিটোত মানে কিবাটো হ'ব আৰু মানে।
অ অ।
কালি ম কালি এক্সপ্ৰেছ কৰিলে নহয় আপোনাৰ, খানাটো মানে আপুনি কিবা কৰিব লাগিব মানে, এই বিলাক ফাৰ্ষ্ট ফুড যিবিলাক মানে আপুনি এৰিব লাগিব ন মানে এইবিলাক খাব নালাগিব মানে
অ আচ্ছা মানে অকল ব্যয়াম কৰিলে তোমাৰ যথেষ্ট নহয় তো আমি মানে
অ আপোনাৰ মানে আপোনাৰ খোৱা খোৱাৰ ওপৰতো মানে কিবা কৰেই দিও অ আপুনি কি মানে ৰাতিপুৱাৰ লৈকে ৰাতিলৈকে আপুনি কি খাই আছে
অ মানে পুষ্টিকৰ খাদ্য চাদ্য এইবোৰ খালে খাব লাগিব আৰু অকল ব্যায়াম কৰিলে নহ'ব তাৰমানে অ
আপুনি এইফাল ব্যায়াম কৰি আছে আৰু এইখিনি পুৰা ফাষ্ট- ফুড খাইছে এ আপোনাৰ এইটো মানে বেছ হ'ব বেকাৰ হব আপোনাৰ
অ
মানে এটা ডিচিপ্লিন মানে এটা থাকিব লাগিব আপোনাৰ ভিতৰত যে মই ফাষ্ট ফুড নাখাও
অ
থাকিব লাগিব তেতিয় আপুনি ইম্প্ৰুভ কৰিব পাব পাৰিব আৰু আপোনাৰ বডিটো
আচ্ছা তুমি এনে কি ভাবা যে ফিটনেচৰ কাৰণে আমি প্ৰতিদিনে এনে কিমান সময় ব্যায়াম কৰিব লাগে এনে কিমান সময়
এইটো মোৰ মতেটো মইতো সদায় এক ঘন্টাতো মই
অ
এ আপুনি আপুনি এইটো মানে চবৰ মানে ষ্টেমিনাটো মানে বেলেগ থাকে ন ত' কিছুমানে মানে এনেকা দছ মিনিট কৰিব পাৰে কিছুমানে বিশ মিনিট পাৰে কিন্তুটো আপুনি যদি সদায় মানে কনটিনিউ ৰাখে ন তো আপোনাৰ মানে তো মানে ইম্প্ৰুভ হৈ থাকিব মানে
আচ্ছা তুমি ব্যায়ামত কি কি কৰা তুমি ৰাতিপুৱা
মই প্ৰথমতে মই ৰাতিপুৱা উঠো
হা
উম ব্ৰাচ চ্ৰাছ মাৰি লও মই তাৰ পাছত পানী খাম এক পানী খাওঁ এক লিটাৰ খালী পেটত।
হয়।
তাৰ পাছত কফি বনাই কিনি অলপ খাই লো মই। প্ৰি ৱৰ্কআউট কাৰণে, তাৰ পাছত হ। বাছ মই কিবা পোচাপ পোচাপ পৰা মানে মই ষ্টাৰ্ট কৰো আৰু ন।
অ অ।
উম। পোচাপ হিন্দু পোচাপ বুলি কয় ন। উম হিন্দু পোচাক পৰা মই মানে সেইটো অ ইটোৰ পৰাই মানে কিবা কৰো আৰু মই। অ কমছে কম, অ এশবাৰ এনেকাে মই মানে ৰখি থাকো মানে দুইবাৰ তিনিবাৰ ৰখি কিনি মানে এশবাৰ মাৰো আ সময় তাৰ পাছ প লাগ ডায়মণ্ড পোচাপ, হোৱাইট পোচাপ, নাকেল কোচাপ এইবিলাক মানে কিবা কিবি মাৰো লেংক থাকোঁ। তইবিলাক মানে কৰি মানে এক ঘণ্টা মানে হৈ যায় মোৰ।
তাৰপিছত আৰু, তুমি ভাবানে মানে এই যোগাখনন যে মানুহে যে ধ্যান কৰে যোনটো মই আচলতে মই ধ্যান কৰো মেডিটেচন কৰে যে ধ্যান। এই যোগাসন যোনটো এইটো ব্যায়ামৰ। ব্যায়ামৰে অংশ নেকি মানে ইয়াৰে পাৰ্ট নেকি, তুমি ভাবানে এনেকুৱা?
ব্যায়াম কৰাটো মানে আপোনাৰ মানে, মানে এটা জেগা মানে কেনেকুৱা আপুনি মানে ফকাচ কৰিব পাৰে। সেইটো ব্যায়াম কৰাটো এইটোৱে আৰু মানে এ এটা জোগাত মানে আপুনি, কিবা হৈ যায় ন এইটো ব্যায়াম কৰাটো
অ, আৰু তুমি ভবা যে এইবিলাক যে, ছাত্ৰ ছাত্ৰী আছে যে ছাত্ৰ ছাত্ৰীৰ বাবে ব্যায়াম গুৰুত্বপূৰ্ণ হয়নে? আমাৰ যিবোৰ পঢ়ি থকা পঢ়ি থকা যিবোৰ ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে গুৰুত গুৰুত্বপূৰ্ণ হয় ন।
হয় বহুত গুৰুত্বপূৰ্ণ।
অ, এনেই, পুৱা যদি আমি ব্যায়াম কৰো, তাৰ এনে কি লাভ আছে মানে, তাৰ পুৱা ব্যায়াম কৰিলে কি লাভ হয় এনেই
পোৱাতে চাও যে পোৱাতে আপুনি ধ কিবা বৰ্য ওলাই
অ
ত' অটি পৰা আপুনি ভিটামিন দি পাব আপুনি।
অহ অহ
ত' আপুনি এইখিনি এক্সাৰচাইজো যদি ব্যায়ামো কৰি আছে আপুনি আৰু এইখিনি আপোনাৰ ভিটামিন ডিও আপুনি পাই আছে ত' বেছি ভাল হয় আৰু আপোনাৰ বডিৰ কাৰণেও। কৰিলে মানে ভাল আৰু।
আচ্ছা আচ্ছা
উম। পৰাটো মানে আবেলিয়ো। ঠিকে আছে কিন্তু মই জানা মতে মানে। বেলি পৰা ন আ। ৰাতিপুৱাই ভাল।
অ আৰু এনেই তুমি জানা নেকি যে ব্যায়াম যদি আমি নকৰোঁ তেতিয়া আমাৰ কি মানে কি হয়। মানে কিবা হেৰি তাতে মানে কিবা হয়। নেকি শৰীৰ দুৰ্বল হয় কিবা এনেকুৱা হয় নেকি?
হ'বই আপোনাৰ গোটেই বডীটো আপোনাৰ বডীটো লেজি ফিল হ'ব আপোনাৰ। কাম বোৰ এইবিলাক কৰিব মন নাযাব। আপোনাৰ
অ। আচ্ছা আচ্ছা আৰু আমি আমি আমি ব্যয়ায়াম চ্যায়াম কৰি। পেলাই আমি যদি অলপ খোজ কাঢ়ো ৰাতিপুৱা ত' সেয়াও আমাৰ শৰীৰৰ বাবে অ বহুত উপযোগী বুলি মই ভাবোঁ তুমি কি ভাবা। অলপ যদি আমি ৰাতিপুৱা খোজ কঢ়ো। খোজ কাঢ়ো বা দৌৰো সেইটো আমাৰ কাৰণে বহুত ভাল বোৰে।
হয় ভাল ভাল সেইটো আপোনাৰ শৰীৰৰ কাৰণে ভাল।
অহ।
আপুনি ৰাতিপুৱা উঠি কেনি যদি। খোজকাঢ়ে এইটোও আপোনাৰ শৰীৰৰ কাৰণে ভাল হয়।
হা
কিন্তু মানে সদায় কৰিব লাগে। লাগে মানে কিছুমান আছে ন। এদিন দুদিন কৰি কিনে এৰি দিয়ে। এনেকা হ'লে আপোনাৰ বদি। বডিতে ইফেক্ পৰিব। কৰিলে মানে সদায় কৰিব লাগে। এ সপ্তাহত এদিন। আপুনি ৰেষ্ট দিছে এইটো ঠিকে আছে সপ্তাহত এদিন ৰেষ্ট দিবই লাগিব।
অ। তুমি এনে ব্যায়াম সদায় কৰা তামানে ন।
অ মই সদায় কৰোঁ মই এক ঘণ্টা সদায় কৰোঁ মই।
অ দিয়া তেন্তে ঠিক আছে আজিলোঁ কথা পা- ভাল লাগিল ৰাখিছোঁ অ অ আৰু অ অ অ।